হেল্ল' কি কৈছ।
অ এতিয়া যে লগৰ এটাৰ কাৰণে ৰখি আছোঁ দেই
ক'ত।
অ এই আজি আমাৰ তিনচুকীয়া কলেজত মানে বি এডৰ একজাম আছে যে মানে বি এডৰ এনট্ৰেন্ঞ্চ একজাম আছে
অহ
অ তাত তাৰ ভনীয় লগৰটোৰ ভনীয়েকে দিবলৈ আহিছে মানে
অহ অহ
অ তাকে লগৰটোৱে আনিলে
উম উম।
এতিয়া এতিয়া লগৰটোৱে তাতে চিনি নোপায় কাকো সেইকাৰণে মোৰ ৰুমতে বহি থাকোং বুলি ফোন কৰিলে।
অহ।
অ তাকে মই এই কাৰিয়া ৱৰ্কশ্বপৰ কাৰণে যাবলৈ ওলাইছিলোঁ। কিন্তু আজি কিন্তু আজি লগৰজনীয়ে কলে আজি কাম নাই মেমে বন্ধ দিলে বুলি তহ হে মই হে এডোখৰলৈকে আহি মেলি সেই লগৰটোকে এতিয়া লৈ যাওঁ বুলি ৰখি আছোঁ আৰু
অ অ কতহে ৰখি আছ এতিয়া।
এতিয়া আমাৰ এই বৰগুৰিতে নতুনকে অভাৰ ব্ৰীজ এখন বনাইছে মানে।
অহ।
অ এই অভাৰ ব্ৰীজ খনৰ তলতে ৰখি আছো।
অ' অঁ।
অ।
বাকী এতিয়া কত ৰুমতে থাক না
বাকীতো এতিয়া ৰুমতে আছো আও।
অহ।
অহ।
মই এনেই ৰুমতে।
অ।
উ ঘৰ গৈছিলি।
ঘৰ যাব লগীয়া হৈ আছে বাও। খেতি বাতি ক অ। কালি আজি এতিয়া যাব লগগীয়া হৈছিলে পিছবেলা মান কে। চাও কি কৰো।
উ।
অ কিন্তু মানে এতিয়া। ঘৰ মেইনলি যাব লাগে মোক খেতিৰ কাৰণে।
উম।
অ দুটা হলেও যদি মই আলি দি দিব পাৰো মই যদি আজি গৈ মেলি কাইলৈ যদি দু। তা হ'লেও আলি দি দিব পাৰোঁ দেউতা যেনেও অকণমান সকাহ পাব হয় নাই।
হয় হয় হয়।
অ সেইটো হয় অ। তাকে ফোন কৰিছিলোঁ মই যদি ইয়াৰ পৰা তিনিচুকীয় পৰা ঘৰলৈকে যাওঁ প্ৰায় ছিক্সটি কিলোমিটাৰ।
হুও।
প্ৰায় মোৰ পাঁচশ টকা তেলেই পুৰিব অহা যোৱা হয় নাই।
হয় হয়।
সেইকাৰণে মই কৈছো তাৰমানে আমাৰ দেউতাই ন। চাৰে ছটামান বজাত ছটামান বজাত ধৰ পথাৰ পায়গে ছটাৰ পৰা আঠটালৈকে দুঘণ্টা। দুঘন্টা দুঘন্টা যদি। যদি পাপাই যদি মানুহ দুটামান লৈ যায় মই এইফালৰ পৰা পইচা দি দিলোহেতেন বুলি কৈছিলো তাৰমানে।
উ
অ সেই। এইটো নোহোৱা নহয় হয় নাই মই যদি ইয়াৰ পৰা গৈ মই এটাইনো কৰিম কিমান কাম।
উম।
কিন্ত যদি বেলেগ হাজিৰা লগাই দিওঁ তেতিয়াহ'লে কাম বেছিয়ে হ'ব।
হয় হয়।
অ মই এতিয়া মোৰ তেতিয়া মোৰ কাম খিনিও ইয়াত কৰি দিব পাৰিম।
উ।
মোৰ নিজৰ কাম খিনিয়ও কৰি দিব পাৰিম মোৰ নিজৰ পাঁচশ টকা তেলো বাচি যাব।
উম অ সেই পাঁচশ টকাটো তেতিয়া কামত লগাই দিব পাৰিব।
অ সেই কে কৈছো ক তাতনো দুশ টকা দুশ টকাহে ল'ব হয় নাই হাজিৰা লগাই।
উম।
অন্ তাতন দুখৰ কথা একো বেয়া কথা নহয়।
নহয়, নহয়।
এইটো মাথা মাৰ তাৰমানে আজিকালি কিন্তু ক মানুহ ন চব ব্যস্ত থাকে। কাকো পাবলৈ, অ আমাৰ গাঁৱত মানে এইটো লেবাৰ বুলি কোৱা জাতিটো নেপায় তাৰমানে অলপমান কষ্ট।
উম, উম।
অ, অ।
উম, চবতে একে। আমাৰ পিনেও।
অ, সেইকাৰণে মানে চাই লওঁ। কাবাক যদি পায় তেনেহ'লে মই নেযাওঁ। মই পুইচাই দি দিম।
উম, উম।
আহ যদি পাই তেতিয়াহ'লে ঠিকে আছে।
উম
নহ'লেতো যাবই লাগিব হয় নাই।
হয় হয় খেতিটো কৰিবই লাগিব ভাতটো খাবই লাগিব উম খেতি কৰিলে তো ঘ পা কতনো চাউল তাউল দি থাকিব হয়।
এইটোৱে ক অ তাছত আকৌ ভাত কম কমকে নেখাং ন দে দে দে পোৱা চাউলৰ ভাতটো খাই দিম ন মই
অৱা ওঁ বহুত খাইদি আচোন
বহুত বহুত সেইকাৰণে মানে খেতিতো বহুত দৰকাৰ দাম আৰু এইফালে ঘৰ চাউল খালেহে গাতো অলপ খাইছো খাইছো গধু গধু লাগে। আ এইফালে দোকানৰ চাউলে মানে পাত্তা নাপায়। মানে সেইফালে এতিয়া খাম আৰু। এইফালে এতিয়া হজম হৈ লখো লখোৱে লাগে গাটো।
হয়, হয়। আমি আকৌ ঘৰৰ চা ঘৰ চা চাউলৰ ভাত খাই থকা মানুহ ন।
এতিয়া খেতি-বাতি কৰ তেনেহলে ন ততো?
কৰোং, কৰোং কতনো নকৰিলে হব হয়। আমাৰ বাৰু পিছতিয়া হয় দেৰিকে ৰুলো হয়। এতিয়াই নৰুৱে বাৰু আমা
আমাৰ আহু খেতি, শালি খেতি দুইটা কৰো। আ, আহু খেতি কৰিলোৱে।
অ আহু খেতি মানে কেনেকে কৰে? মই নাজানো
একচুৱেলি একচুৱেলি যোনখিনি আগতিয়াকে কৰে ন।
উম।
আহু খেতি বুলি কয়, কিন্তু আহু ধানটো আমি নলগাও বাও। খেতি কৰো ধ ধান নলগাও মানে কথাটো অলপ হজম নোহোৱা নিচিনা হয়। কিন্তু যেনেকে বিহু গৈয়ে মানে পতককে যোনখিনি আহু ধান হেছে ন। আহু ধান হেচ সঁচা কিনি মানে অকল কঠীয়া নিচিনা হেঁচিব লাগে অলপ হেঙাকেঁ হেছে বাও।
অ, অ সেইটো হেচিবহে লাগ
সেইটো বাম মাটিত অকল হেচে মানে। ভূঁই অ, অলপ ভৰিত মানে মানে কি হাল, কোৰ মাৰি মেলি অকল হেচি দিলে হৈ যায় আৰু। অ, বাকী এইটো ৰব ৰুৱা ৰোব নালাগে তাৰমানে।
অ।
তাৰ লগতে যোনখিনি মানে খেতি কৰা হয়, সেইখিনিকে মানে অ, আহু খেতি বুলি কয় আকৌ।
অ, অ।
বাকী যোনখিনি এতিয়া দ পথাৰত পিছতিয়াকে কৰো অলপ। সেইখিনিতো শালি খেতি বুলি কয়
তেনেকুৱা কথা আমাক অ সেনেকুৱা কৰা আহু খেতি কৰা নহয় ন ত নাই দেখা আৰু নাজানো।
অ আমাৰ মানে, অ আমাৰ মানে গাঁওখন মানে অকমান হাবিত হাবিতলীয়া গাঁওতো।
উম
অলপ পুৰণা পুৰণা মানুহ বিলাক কিছুমান আছে তাৰমানে।
অ অ
ত' হাবিতলীয়া গাঁৱৰ কাৰণে মাটি যথেষ্টখিনি পায় তাৰমানে
ওম উম
আহু ধান খেতি কৰিবৰ কাৰণে। এনেইতো আজিকালি আহু ধান নকৰে বাৰু পথাৰত যি খেতি কৰে সেয়ে শালিধান সেইটোৱে কৰে।
উম, উম।
মই মানে ৰাস্তাত ৰখি আছো দেই। পুৰা হেৰি হৈ আছে মানে।
উম, চন অ আহি আছে চন বিলাক।
অ।
অ।
তাকে, তাকে।
উম।
তাৰপিছত এতিয়া কেতিয়া মানে ৰোৱা হব বাকী?
আ এতিয়া শালিধানটো অলপ সোনকালে এবাৰ কৰিব লাগে দেই বুলি কৈছে মানে দেতাই।
আহ
এ কত ন মাটি ওলালেহে ৰুব পাৰে হয় নাই। মাটি নোলোৱাকে নো ক'ত ৰুম।
উম কঠিয়াও হৈ গ'ল নেকি সময়?
কঠীয়া
অহ
কঠীয়াটো হবলে হলেতো
আহঁ অঁ
ওপৰত হৈ গ'ল চাগে কঠীয়া।
অঁ তাৰপিছত ভাগ
হা
তাৰপিছত ভাত খালিনে?
ভাত তটো খাই দিলো দেই।
আহ কি লগত?
ভাতটো খালো মই কালিৰ গাহৰি আছিলে।
আহ
আহ কাইলে গাহৰি লগত তাৰপিছতলি আজি অলপমান দালি অলপ চিটি মৰাই লংআও খাই দিলোঁ।
অ
আহ
গাহৰি খাও মানে?
গাহৰি খাওঁ মানে খাওঁ দেই ভালে লাগে খালি। কিন্তু এটা কথা গম পালো কালি
কি
এই যোনবিলাক টাউনৰ গাহৰিবিলাক ন
অ অ
মই মানে এই ইউৰিয়া দিয়ে বুলি গম পালো। ইউৰিয়া ইউৰিয়া
অ
এই সাড়টো যে যোনটো চাহ গছত দিওঁ আমি ইউৰিয়া সাৰড়টো এই সাৰডটো যেনে মা- চকু দিয়ে মানে জীৱ জন্তু বিলাকক খোৱালে মানে সোনকালে ডাঙৰ হয় চৰ্বি হয় ৱেইট হয়। ৱেইট হয় অ। এয়া এতি তুমি চাবা দেই আমাৰ গাঁৱলীয়া ঠাই বিলাক
উম
গাহৰিবলাক চ চৰ্বিতটো অলপ পাতলা থাকে তাৰমানে
অ
তুমি জানিবা চৰ্বিটোৰ যোনটো পাতলা থাকে
উম
উ চৰ্বিটো পাতলা আৰু অ লাল মাংসটো মানে চৰ্ব ছালটোৰ ওচৰত থাকে সেইটো মানে পূৰা লোকেল
অ অ
যোন বিলাক মানে চৰ্বিটো পুৰা চাৰি আঙল পাঁচ আঙল হৈ যায় ন
অহ
অ এইবিলাক বোলে হে ইউৰিয়া সাৰ দিয়ে। সাৰ খুৱাই অ ত' মানে কিবা লাগিলে তাৰমানে কালি খাবলৈ আৰু কালি মাংস খিনি মানে অলপ বইল কৰি দো ন এটা চিটি মৰা দিলো ক'লা হৈ আহিলে।
অ মানে চৰ্বটো চব ওলাই গৈছে গে যে
এইটোয়ে এইটোয়ে এইটোয়ে মানে কালিৰ পৰা ইমান গাহৰিতটো নাখাও নেকি বুলি ভাবিছ-
অ এনেই গাহৰি খোৱাটো ইমান ভাল নহয় কিন্তু দেই।
এইটো ভাল নহয় বাও।
বেছি খোৱাতটো। অধিক মানো চব বস্তুৱয়ে বেয়া বাৰু হ'লেও মানে মই গাহৰিটো ইমান বেছি খোৱাতটো ভাল বুলি নাভাবোঁ আৰু
ভাল নহয় গাহৰি মানে এইদিন খুব খোৱা হৈছে। সেই এই দুদিন তিনদিন মানৰ আগত খাইছিলো এদিন।
উম।
গোটেই ৰাতি খালো গোটেই দিনটো পিছদিনা গোটেই দিনটো পেটটো বিষাই থাকিলে তাৰমানে। অহ আকৌ ৰাতিপুৱা অহ। হা হা ৰাতিপুৱা আকৌ মাছ লৈ আনিলোঁ।
অ।
এ দাদা এজন আছিলে তাৰমানে সি গাহৰি লৈ আন- নিলে গাহৰি লৈ আনিলে আধা কেজি মান তিনিটাই খাই দিলো।
উম।
ৰাতিপুৱালে আকৌ মাছ লৈ আনিলে।
উম।
এক চেকেণ্ড দেই কল এটা আহিছে। অহ পালেহি নেকি? এক চেকেণ্ড দেই। হেল্ল' শুনিছা। হেল্ল' অ অ এই লগৰজন পালেহি অ। অ লগৰজন পালেহিকো অহ তাকে এতিয়া ৰোমত নিম চাহ তাহ খোৱাম গে।
অ অ।
কালি মানে অ তাকে
অ।
জা ধুনীয়াকে যাম চা তা খুৱাম গে। গৰম গৰম গৰম বল। বহু সেই এই ব্ৰিজখনৰ সিপাৰৰখন বওৱে এডোখৰ নসৰাই।
ৰুমৰ পৰা ফোন কৰিবি তাৰপিছত যাম। হেই। কাষ্টমাৰ এটা আছে যে গাড়ীখনৰ এপত। ঘ ঘ মানে হেল্ল'।
অঐ।
অ অ বাকী ভাত পানী খালো বুলি কৈছিলা।
ভাত পানী যে খোৱা নাই দেই, ৰাতিপুৱা ৰাতিপুৱা চাহ খালোঁ। তাৰ মানে। বিস্কুট খালো আৰু মাটি কঠাল খালো।
টাপা মাটিকঁঠাল যে খাবলৈ মন গৈছে দেই।
উম কালি এই ভাইটি দুটা লৈ আহিছিলে তিনিটা আনিছিলে ন।
অ অ মই সেইদিনা দুলীয়াজান অ মই সেইদিনা দুলিয়াজান গৈছিলোঁ তাৰমানে। তাতে ভিনি এজন আছিলে ভিনি এজনে খুৱাইছিলে বাৰু। মজা লাগিলে পুৰা মিঠা আছে ন।
অ।
কালি অ। এইটো পাৰ হৈ গৈছেগে। এইটো অকৰাটো লগৰজন লগৰজন লগ পালো বাৰু এইটো মোৰ ৰুম।